কি কৰি আছা আছো ৰ'বা মই এই বাহিৰতে বহি আছো
অ ঠিকে আছে
তাৰ পাছতে চাহ তাহ খালা
উম চাহ খালো এ মই এতিয়া অলপ ভাতে খাম ৰবা
ইমান জল্দি
জল্দি মানে আজি দিনটো মই ৰাতিপুৱাই ভাত খাইছিলোঁ তাৰে পিছত আৰু খোৱা নাই কাম আছিল অলপমান পাতলো গৈ কিনে সিহঁত কম্পিউটাৰত গ'লো আহিকেনে আৰু বাহিৰে বাহিৰে আৰু এতিয়া অলপ আগত আহি পাইছো এই পাঁচ মিনিট মান হল অ আজি এই খোৱাই মানে ৰাতিপুৱাই যে খাই গলো ভাত ৰাতিও ভাত নাখালে নোখাৱাকে গলে দিগদাৰে হলে হয়
পুহি আছে দেখাই পোৱা নাই
তাৰ পিছত খোৱা নাই আৰু এইবোৰ
কেইটা বাজাত আছিলে কম্পিতাৰ
অম্বিতাৰ টু মোৰ টু থাৰ্টিৰ পৰা আছিল কিন্তু মই তিনটা মানতহে গৈ পাইছো তিনটা মানৰ পৰা কৈছো
অ
আজিলৈ গৰমতো কম ৰবা ভালেই হৈছে
অ বৰষুণতো দিয়াই অলপমান গৰমটো কম
উম এনকে থাকিলেই ভাল বেছি গৰম দিলেও বেয়া একদম গা চা কিবা লাগি যায়
তাকেইটো বৰষুণ আহি আছে বাৰু কালিও দিছিল দিনত আজিও আহিল। হোম
তিয়া আমাৰ আৰুভিত মানে বৰষুণ দিলে ভিতৰত না মোবাইলত নেটৱৰ্ক ছেটৱৰ্ক নাপায়। চব কাটা খাই যায়, দিগদাৰ হয় তেতিয়া আৰু বেছি।
অ'।
এতিয়াতো অলপমান ভালে নাই নাই বৰষুণ দি দিলে মানে অলপমান ৰাস্তাৰ ফালে ওলাই আহিলে নেটৱৰ্কটো পাই। তথাপিও নেটৱৰ্ক ছেটৱৰ্ক নাই।
বাহিৰতে বহি আছোঁ গৰমতে হেয়াই।
মোৰ ৰূমটোৰ হেইখিনিতে এনেই আৰু নেটৱৰ্ক বেছিকেই নাপায়। আজি ভৰিখেন অলপমান বেছি বিষাই আছে ৰ'বা, কিয়বা নাজানো আঁঠুৰ চাইডখিনি বিষাই আছে মোৰ।
হেল্ল'।
কিয় বা।
ক'ৰবাত দুখ চোখ পাইছিলা নেকি?
পোৱা নাই। কিয়বা বিষাই আছে ৰে। খোজোঁ কাঢ়ি আছোঁ ভালকে, ঠিকেই আছে মইতো ইমান থিয় হৈও থকা নাই, বেছি খোজো কাঢ়ি থকা নাই এইটো কিয়বা বিষাই আছে গম নাপাও।
চাহ তাহ খালা?
হু?
চাহ তাহ খালা?
চাহ, চাহ খালোঁ আহি কিনে চাহ খাইছো। মায়ে কৈছে ভাত খা, ভাত খাব ইচ ইচ্ছা নাছিল সেইকাৰণে ভাত নাখালো, চাহে খাই দিলোঁ। পাছত কাৰণ এতিয়া যদি মই ভাত খাওঁ ৰাতি আৰু বেছিকে ভোক লাগি যাব। সেইটো কাৰণে ভাবিছোঁ এতিয়া চাহে খোৱা ভাল। আজি ৰাতি ভাত ভাত খাই নটামান বজাত।
চাৰে আঠটা নটামানত খালে
হু। ৰাস্তাত ওলালে ঠাণ্ডা ঠাণ্ডা ভাৱতটো আহে কিন্তু অলপমান বতাহ মাৰে।
বাহিৰত অলপ হাৱা আছে।
উম, কি কৈছা?
ক'তো যোৱা নাই বোলো ফুৰিব?
ক'তো যোৱা নাই ৰ'বা যাম বুলি ভাবিয়ে আছোঁ অলপমান ওলাই যাব লাগিব। অকল মোৰ বেলেগ একো নাই, কম্পিউটাৰ অহা যোৱাৰ বাহিৰে বেলেগ একো হোৱা নাই। আৰু এনেকে দুই একমাহ গ'লে আমাৰ বন্ধৰ আৰু একমাহ আছে।
তাকেতো, এইকেইদিনটো যাবই তাৰপিছত কলেজে খুলিব হ'ব।
সেইটোৱেইটো এইকেইদিনৰ ভিতৰতে যদি ক'ৰবাত নাযাও তেহ'লে ঘৰত বহি থাকাই হ'ল। আগতেটো গৰম বন্ধ কি মজা আছিল আজিকালি না কৰ'ৰবাত যাব মানে মাথাত নাহে যে পেহী ইহঁতৰ ঘৰত যাওঁ। এ, গাঁৱত যাও বুলি সেইবিলাক মাথাত নাহে ইমান, আহে যদিনও ইমান যোৱা নাযায় দিয়াচোন। কিন্তু এতিয়া ক'ৰবাত ক'ৰবাত ফুৰিব যাব পাৰিলে শান্তি। ধৰিলোৱা ইয়াতে পাৰ্কতে হওঁক, এতিয়া যিহেতু গুৱাহাটীত বহুত পাৰ্কে খুলি দিছে। কিন্তু এতিয়া পাৰ্কবিলাকত এই এক তাৰিখৰপৰা পইচা লোৱা কৰিছে নেকি?
সেই কেইবাৰ ফ্ৰী আছিল এতিয়া পইচা লয় আৰু পাঁচ তাৰিখৰপৰা।
সেইটোয়োতো উ, পইচা লোৱা কৰিছেচোন, ত্ৰিশ চল্লিশ টকামানকে লয় নেকি?
বাকী কিছুমানৰ ত্ৰিছ চল্লিশ কিন্তু এই যে নতুন পাৰ্কখন যে সত নধিকা সেইখনত ছিক্সটি চাগে।
নতুন পাৰ্কখনত ছিক্স পিচ লাগে। খেই তালিকা পাৰ্কখন।
অ' আচ্ছা অলপমান বেছি হৈ গ'ল ছিক্সটি, অলপমান কমতো যা পাল্লা হয়। এতিয়া অমৃত উদ্যানতো ত্ৰিশ টকাটো বেছি হৈছে। অকন কমত হ'ব পাৰাৰে ন।
যা। এছ কেতে হম তাতে ত।
হা?
এছ কে কম আৰু তাতে টুৱেণ্টি বাকীফালে চব।
উম সেইটো হয় কিন্তু। এই পাৰ্ক চাৰ্কতো কি ঘূৰি থাকিম তাতে একো ভাল নালগা হৈ হৈছে মোৰ মানে কি। কি মই নিজৰ মনটোৱে কি বিচাৰে মই নিজে ধৰিবই পৰা নাই। কত গ'লে শান্তি হ'ব কি ক'ত গ'লে মানে মোৰ ভাল লাগিব কিন্তু মই।
। আৰু
ম এটা কথা মন মানে মই এনেকে অ সেইটোয়ে মানে মোৰ এতিয়া মানে কি। এনেকে মানে ভাল নালাগে যে আজি এতিয়া গ'লো অলপমান ঘূৰি আহি মানে। পাৰ্কত মোক যিমান বা কৰ'বাত ওলাই গ'লে ন কেতিয়া ধৰি লোৱা গ'লো। আৰু গধূলিলৈকে আহিয়ে তও মোৰ সেনেকে মন নাই মানে অলপমান ট্ৰেভেল কৰা টাইপত। ধৰি লোৱা এসপ্তাহ মানৰ কাৰণে বা এসপ্তাহ নহলেও পাঁচ দিন মানৰ কাৰণে। আৰু অ' পাতিাব মই আছে মানে।
ত পা গ ন মান গামে।
ধ পাঁচদিন নহও। একদিন দুদিনে হলেও এদিন গ'লো আৰুতে এদিন গ। দিন লাগিলমান ঘুৰিলো। মোৰ সেনেকে।
গজগলা।
গাঁৱত।
গাঁওঁতো যাব পাৰা। অ।
গাঁৱতো লগৰ লগত গ'লে যেতিয়া আৰু বেলেগ।
িলাকৰ লগত আৰু ক'ত আৰু ইমান ধা ক'ত য জাগাও নাই আছে যদি জত আছে।
সেইে মোবাইলত ইমান দেখি দেখো চবে ফ্ৰেণ্ডৰ লগত ঘূৰি আছে শ্বিলং যাই আছে। দাৰ্জিলিং যাই আছে। পুৰা একদম ঘূৰি আছে আৰু আমি এটা ঘৰতে বহি আছো।
হয়।
উম।
অ নি।
উম। নিদিয়ও আৰু ভয়ো লাগে দেিয়াচোনে এইকেইদিন অলপমান এক্সিডেণ্ট চে্সিডেণ্ট অলপমান। বেছিকেও হৈ আছে।
তোল কিমান কি নিউজ ধৰ।
বানি এনে কো কত জৰ প্লেন বনোৱা নাই আতেচত। হেল্ল'
কি কৈছা।
মোৰ ক'তো ওচৰতে যোৱাৰ প্লেইন বনোৱা নাই।
যোৱা প্লেন এনেকে হোৱা নাই ৰবা। ভাবো মাজে মাজে আমাৰ কৰবাত ফুৰিব যাম বুলি। কিন্তু ততেনেকে ফুৰিব যোৱাৰ কাৰণে মানে কি আজি ভাবিছিলো নিলে াইম াইম নিলে অ হে নহয় সেয়ে নহয়চোন। মিলি নাই কালি যদি মিলে কালি নিমিলে মোৰ এনেকুৱা হৈছে। সেইটো হয় গৰম এইটো একে নাযাওঁতে নাযাওঁ ততে নোযোৱাই হ'ব। সেহে, আজি অলপ ইমান দুপৰীয়া সেইকাৰণে মই মানে খোৱা নাই
উম।
বহুত টোপনি হৈ গৈছে মোৰ। উম। অ ', এই কি আপোনা ভাত কেতিয়া বনাব যাব। কেতিয়া অনা
চাই দেৰি হয় আমাৰ নতা মানত যাব আৰু বনাব নটা চাৰে নটা।
অ', ন আমাৰ নটা মানত যায়।
অ', দেৰি হয় শুতে শুতে বাৰটা বাজে আৰু
উম, ত বাৰু এনেই মোৰ নৰ্মেলি আমাৰ মোৰে বাৰতা বাজে ঘৰতো এঘাৰট মান ঠিকেই
উম।
কেদি চ চা পিছে
চাই ৰব মই এতিয়ালৈকে।
হেল্ল'।
হেল্ল'।
অ',
হেল্ল'
অ ', চানা আগে।
মাজে, মাজে, নেটৱৰ্কটো মানে
চাহ খালা।
চাহ এতিয়ালৈকে খোৱাই নাই ৰবা।
কই মাজত দি দিয়ে।
অ', মাজে মাজে ক
উম।
চাহ বুলোঁ খোৱাই নাই ৰবা এতিয়ালৈকে।
বৰষুন দিব সেইকাৰনে বেয়া পাও।
ও তাকেতো।
কথান সনেকুৱা মানে একো বস্তু হে নাই। ধৰি লোৱা অলপমান ক্লাবৰ চাইডে বা অলপমান লা চাইে অলপমান যোন অলপমান টাউন চাই
উম
সেইখিনি জাগগাাত অলপমান পায়। আমাৰ সেইিনি জেগা অলপমান ঘজৰা হৈ যায় ন আৰু সেইকাৰণে নাপায়। এইনি জোগাত অকণমান কমকে মানে অলপ বেছি কমকয়ে পায়। মানে জাগাতকে
অ',
লগাগাত লগাগাটা ইমান বেছি একদম মানে যে নেটকটো নাইেই পুৰা ফ জি মি থজিাৰকে অ আ নালাগাাই ল
উ তাকেতো
অ', কি কমাৰ গৰম বন্ধ আছে।
প্ৰশ্ন মাৰি আছে।
উম, উম দিয়া হ'ব দিয়া।
উম, দিয়া দেয়া অ, '
অ', উ,